অ'। কৰিছা, মই এনেই আছোঁ। তুমি?
কিবা কৰি আছোঁ, চাহ খাই লৈছো এতিয়া।
মইটো ভাত খালোঁ।
ইমান সোনকালে।
অ', আমৰ ওপাহ ম'ৰ্ণিং সোনকালে ভাত খোৱা।
অ', ভালে বাৰু ভাতটো।
তোমাৰ, তুমি কি মৰ্ণিং একো নোখোৱা?
মৰ্ণিং মই যিটি খাই দিওঁ ধৰা, চাহ হওঁক, কৰ্ণফ্লেক্স হওঁক, হৰ্লিক্স, যিটি খাই দিওঁ মই।
অ'। মই বাৰু ভাতে খাওঁ মৰ্নিং। অ'।
সেইটো কাৰণে মই ক্ষীন।
নাই নাই। সেইটো নহয় বাৰু।
এই মানে খাব লাগে ৰাতিপুৱা কিবা এটা ভাল বস্তু, তেতিয়া মানে পেটটো ভৰি থাকিলে দুপৰীয়ালে চিন্তা নাথাকে।
উঠা কেইটাত? সেইটো হিচাপত খাব পাৰে।
উঠো মই, চাৰে দহটা এঘাৰটা এনেকে।
অ' তেতিয়াহ'লে ৰাতিপুৱাৰ ভাত খোৱা টাইমিংটো গুচিয়ে যায়।
হয় বাৰু, তুমি কেইটাত উঠা?
মই উঠো অলপ সোনকালে, সেইকাৰণে মই নটা দচটাৰ ভিতৰত ভাত খাওঁ আৰু মানে ভোক লাগেই অলৰেডি।
অ' তুমি চাগে সাতটা ছটা মানত উঠি যোৱা ন?
ছ তাত নুঠো। কাম থাকিলে উঠো, এনেকুৱা নহয় যে নুঠো। কাম নাথা থাকিলে উঠো। কিন্তু কাম নাথাকিলে সাতটা, চাৰে সাতটা, আঠটাৰ ভিতৰত উঠো আৰু।
তুমি অকলে থাকা নে? নে ঘৰত থাকা?
মই ঘৰত থাকো। তো তুমি?
মই ঘৰতে থাকো বাৰু।
উম।
মই চোন তুমি চাগে কাম কৰা ন ৰুমে চোমে কা ভাবিছিলোঁ। বৰষুণটো নাই বাৰু, তোমালোকৰ ফালে?
আমাৰ ফালে দি আছে।
নাই দিয়া, এ চামাৰডাল বহুত অশান্তি লাগে যে উইন্টাৰটোৱে ভাল লাগে।
সেইটো হয় বাৰু কাৰণ ইমান গৰম গৰমত এটলিষ্ট মানে ঠাণ্ডাত মানে এলিষ্ট মানে কাপোৰ বহুত পিন্ধি কিনে কটাই দিব পাৰি।
সেইটোৱে গৰমত গা ধুই ধুই তত নাপায়।
অ আৰু ফেন কুলাৰ একোৱে কাম নকৰে আৰু এ চিত থাকিলেও কেনে কোৱা হয় এটা টাইমত ওলাই আহিব লাগে বাহিৰত তেতিয়া বহুত অশান্তি হৈ যায়।
এ বহুত দিগদাৰ হয় গৰমত ক'ব গলে ঠাণ্ডাতে ভাল লাগে ঠাণ্ডাত বিন্দাচ ঘূৰিব যাব পাৰি আৰু মানে ঠাণ্ডা ষ্টাইলো কৰিব পাৰি জানা ভালকে কাপোৰ চাপোৰ পিন্ধি কিনে।
উম, গৰমত তোমাৰ অকমান ধুনীয়াকে হাত খটা কিবা এটা পিন্ধি যোৱা ধুনীয়াকে ঘৰ আহি পোৱালৈকে কলা হৈ যাব।
অ, আৰু অ থাকি যায় চিনটো একদম কলা হৈ যায়। ট্ৰেইনিং পৰি যায় সেইবিলাক মানে থাকি যায় চিনবোৰ।
উম, উম আৰু ধূলি তোমাৰ
সেইটোতো কবই নালাগে আৰু। তাকে ঠাণ্ডা দিনটোৱে ভাল কব গ'লে গৰম দিনতছে আৰু ঠাণ্ডা দিনত বগাও হৈ জানা।
অ ঠাণ্ডা দিনত অলপ বগা হয় আৰু ঠাণ্ডা দিনত মানে তুমি এটলিষ্ট মানে কাপোৰ কলো ন কাপোৰ যিমান পিন্ধা ষ্টাইল কৰিকিনে চব কৰিব পাৰি। গৰমৰ দিনত তুমি একো ষ্টাইল কৰিব নোৱাৰা কাৰণ তুমি চব কটন কাপোৰ পিন্ধি থাকিব লাগে হেৰি কৰি থাকিব লাগে।
সেইটোয়ে, এতিয়া কৰ'বাত যাওঁ বুলি কলেও চাৰ্টটো পিন্ধিযাবা, ধুনীয়া চাৰ্ট এটা আছে ধৰা সেই চাৰ্টটো পিন্ধিম বুলি ভাবিলেও গৰমত পিন্ধিব নোৱাৰি। একদম ঘামি ছামি অৱস্থা নোহোৱা হৈ যায়।
আৰু তুমি যদি পাব্লিক গাড়ী ইউজ কৰা ভাবা চোন কেনেকুৱা থেকা থেকি সে মানুহ লৈ যায়, চবৰে ঘামৰ গুন্ধ উহ মাই
ট্ৰেভেলিং কৰিলে হয়তো বাইক স্কুটি নহলে নিজৰ অওন কাৰ হব লাগে।
অহ আৰু এতিয়া ধৰা বাইকটোত স্কুটিতো তোমাৰ কোনো হেৰি নাই, কাৰণ ৰদটো পুৰা পৰে। গৰম অহ আৰু তাতে হেলমেটডাল পিন্ধিব লাগে, তোমাৰ চুলি তুলি কিবা হৈ যায়। তাকে যে অহ, চুলি ঘামেই লা ষ্টাইল কৰি গলেও মানে চুলি লাষ্টত যে পিঠা হৈ থাকে আৰু কিবা মানে উদ্ভুত আকাৰ লয়।
হে হে ছোৱালী মানুহৰ তোৰ প্ৰব্লেমহৈছে, কিন্তু লৰাবোনৰ ইমান হেলমেটত প্ৰবলেম নাই বাৰু খালি ঘামে, ঘামি যোৱাৰ পিছত শুকাই যোৱাৰ পিছত যিহেতু ঠিক হৈ যায়।
ছোৱালী মানুহৰ বহুত প্ৰব্লেম হেলমেটত, মইতো বহুত প্ৰব্লেম পাওঁ গাড়ীত এতিয়া কি হয় গাড়ীত ঠিকে থাকে তুমি যোৱাৰ টাইম এনে কাৰণ এচি তেচি লগাই কিনে গৈ থাকিব পাৰা। তাৰ পিছত যেতিয়া নামিব হ ব তাৰ পিছতহে তোমাৰ হঠাৎ গৰমতটো লাগি যায় নহয় অ অ
বহুত অশান্তিয়ে এ ঠাণ্ডা দিনত তোমাৰ ব্লেংকেট-শ্লেংকেট লৈয়ো শুব পাৰি তেতিয়া ভা টোপনিটো ভাল আহে। কিন্তু গৰম দিনত মানে ইফালে বাগৰো সিফালে বাগৰো শুব নোৱাৰি উপায় নাপায় মই বাহিৰত গুচি জাঙ্গে আৰু লাগিলে এটা হওক দুটা টা হওঁক বাহিৰত ঘূৰি ফুৰোঁ।
আৰু ফেন চেনো এটা টাইমত গৰম হাৱা দি দিয়ে আৰু মেট্ৰেছ-ছেট্ৰেছত থাকিব নোৱাৰি তুমি বিছনাতো থাকিব নোৱাৰা যেন তল ফালৰ পৰা একদম কিবা জুই জ্বলাই আছে তেনেকুৱা
সেইটোৱে, আমাৰ গাঁৱতো কবই নালাগে গাঁৱত তোমাৰ লাইট গুচি গ'লে গোটেইখিনি মাহি মানুহ কাৰণে ধৰা ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে লাগিলে এটা হওক দুটা হওক। আৰু লাইট মানে থাকিলেও মানে বহুত মানুহখিনি ঘূৰিয়ে ফুৰে এতিয়া ঘূৰা নাই বাৰু এতিয়া ইমানটাও গৰম পৰা নাই।
অ কিন্তু হ'লেও মানে গাঁৱত অ গাঁৱততো আৰু তোমাৰ লাইট নাথাকে অলপমান বৰষুণ একটোপাল পৰিলে লাইট নাথাকে।
উম, বৰষুণ বাদ দিয়া, তোমাৰ জোৰচে বতাহ মাৰিলেই লাইটটো কাটি দিয়ে আৰু বাছ! দুই, তিনি ঘণ্টালৈ লাইট নাহে।
অহ, হে অহ বিচনীয়েও কিমান মাৰি থাকিবা।
হাত বিষায় যায়গে বিচনী মাৰি মাৰি।
অ, এটা টাইমত তোমাৰ ইনভাৰ্টাৰো কাম নকৰে। কাৰণ চাৰি, পাঁচখন ফেন চলাব লাগিলে তোমাৰ কাম নকৰাই হৈ যায়। আজিকালি বহুত মানুহে কিন্তু চলাৰ লগাইছে।
অ' চলাৰটো ভাল দেই। মানে চলাৰটো বহুত ভাল হৈ গৈছে এতিয়া ক'ব গ'লে। ডাঙৰ ডাঙৰ চলাৰবোৰ লগাই দিলে তোমাৰ ইনভাৰ্টাৰৰ ধৰা নাই আৰু প্ৰব্লেম। ডাটা নহ'লেও চলি যায়।
চ'ল আৰু তোমাৰ ধৰা মেচিনটো দেখিলে তোমাৰ আছে আৰু বহুত মানুহে আজিকালি গাড়ীবোৰো ধৰা ইলেক্ট্ৰিক লৈছে, সেই চ'লাৰত দিনটো ধুনীয়াকে হেৰি কৰি লয়, চাৰ্জ কৰি লয়। হৈ যায় আৰু। পইচা নোহোৱাকে ধুনীয়া কে। তোমাৰ চ'লাৰ ইউজ কৰিব পাৰি কিন্তু।
কিন্তু চলাৰটো অলপ ৰিস্কি আছে। চলাৰটো ধৰা তোমাৰ লেতেৰা হৈছে। স'লাৰটো তুমি দিনত চাফা কৰিব নোৱাৰা, দিনত চাফা কৰিলে তোমাৰ তুমি নিজে কৰাটো ভুলেই ক'ব গ'লে বহুত চৰ্ট মাৰি দিয়ে।
হয়, নেকি?
অ' বহুত ৰিস্কি হয়। মই দেখিছো মানে তোমাৰ এ মানুহ এজনে সোলাৰ হাত লগাইছিলে একদম হাতটো নাইকিয়াই হৈ গ'ল।
অ' সেইটো মই নাজানো বাৰু সোলাৰৰ কথাটো।
মানে সৰু সৰু বিলাক একো নহয়, একদম ডাঙৰ ডাঙৰ থাকে দেখিছে চাগে এ তোমাৰ বিল্ডিঙৰ একদম ৰূফটপত লগাই থৈ দিয়ে ডাঙৰ ডাঙৰবোৰ।
অ' আ আমাৰ খুৰা এজনে গোটেই ঘৰটোৰ টিঙত লগাই দিছে একদম হৌল ঘৰটো টিঙত লগাই দিছে।
ভাল কৰিছে এতিয়া তাৰ পৰা মানে ধৰা ইলেক্ট্ৰিচিটি বিলটোও ধৰা কমকে আহে।
অ' এতিয়া গাড়ী স্কুটিও ইলেক্ট্ৰিক লৈছে। তাৰপিছত গাড়ীও ইলেক্ট্ৰিক লৈছে। এতিয়া একো টেনচনে নাই মানে দিনটো। হ'লেও বৰষুণ দি থকাৰ কাৰণে এইকেইদিন অকমান টেনচন হৈছে। কিন্তু মানে, উম, হেৰি অ টাইলচ লগালেটো পইচাটো নাযায়ে। অ'
নাযায় নাযায় এতিয়া তাৰ পেট্ৰলৰ খৰচাও কমিলে,
অ' অ' মাইনাচ হৈ যায় এতিয়া, এতিয়া কৰ'বাত পঞ্চাশ ষাঠি টকা উ থেবিল কাৰণ ৰাতিটোৰ কাৰণেহে দিয়া যা
অ হয় বাৰু নাই ৰাতিটোৰ কাৰণেও সোলাৰটো চলে কাৰন মানে সলাৰৰ যোনটো চাৰ্জটো ন সেইটো বেটেৰী ষ্ট'ৰ কৰি ৰাখে নহয়
উম উম
কেতিয়াবা ধৰা বতৰো ধৰা দুই তিনদিন বেয়া কৰি থাকিলে তেতিয়া প্ৰব্লেম দিয়ে এনেই প্ৰব্লেম নিদিব এনেই ভালকেই চলিব
তুমি এনে বৰফ পৰা জেগাত গৈছানে ঠাণ্ডাৰ দিনত
তুমি গৈছা?
মই বেলেগত গৈ পোৱা নাই মই সেই অৰুণাচলতে গৈ পাইছো
নাইয়ে যোৱা বৰ এইবাৰ যাম চাগে এইবাৰ গ'লেওনো জুলাইত ক'তনো বৰফ পৰিব
জুলাইত নপৰে তোমাৰ মাৰ্চ এপ্ৰিল আৰু জানুৱাৰী মানতে পৰে
অ আকৌ ডিচেম্বৰ লাষ্টৰ মানত পৰে চাগে
অ অক্টোবৰ মাহৰ পৰা পৰে নেকি তেনেকুৱা পৰে কিন্তু
সময় যাব পাৰি আমাৰ লগৰখিনি আকৌ জুলাইত যোৱা প্লেণ বনাই আছে
উম জুলাইত কিন্তু উ বেয়া আৰু কিন্তু এতিয়া গলে আকৌ তুমি চুৱেটাৰ বেছি নিব নালাগে
নালাগে সেইটোৱে জুলাইত কিয় যাম বুলি কৈছো মানে ইয়াতে জানাই কেনেকা গৰম দিছে এতিয়া সেই গৰমটোৰ পৰা বাচিবলৈ মানে তাতে ফুৰিব আহোগে আৰু ঠাণ্ডা ভাৱটো লৈ আহোঁগে ধুনীয়াকে অলপ দিন থাক তাকে যাব সেইটোৱে বৰফ নপৰিব আৰু সেইটোৱে বেয়া লাগিব হ'ব আকৌ এদিন জানুৱাৰীত গুচি যাম কি আছে অহা বছৰ গুচি যাম
অ সেইটো হয় কিন্তু নহয় ইয়াতো চাগে লাহে লাহে গৰমতটো বাঢ়িব কাৰণ গছত গৰুটো কাটিছে আৰু
উম হয় বাৰু গৰম দিনটো কিন্তু কেটি কিছুমান ক্ষেত্ৰত ভাল লাগে জানা যেনে গৰম দিনত আম লাগে সেইকাৰণে ভাল লাগে লে লিচু লাগে
অ
ফল মূল বিলাকৰ কাৰণে ভাল লাগে খাবলৈ কাৰণে এনেই গৰমটো আকৌ সাঁতুৰিবলৈ ভাল লাগে
সাঁতুৰিব জানানে
সাঁতুৰিব জানো মানে অলপ অলপ জানো মানে ধৰা বেছিও নহয় মানে পৰিলে বাচি যাম আৰু সেনেকাকে জানো।
মইতো সেইখিনিও লাগে নাই।
এই মোৰ লগৰ কেইটামান আছে তোমাৰ সি চুইমিং শিকায়।
আহ।
তাৰপৰা সি মোৰ লগৰ ন মোক সাঁতুৰিব লগ ধৰে মই যাওঁ মই ছাইডতে নামি থাকোঁ তাপৰা মোক শিকাই দিম শিকাই দিম কৈ কৈ কৈ কৈ, শিকাই দিলে। আকৌ, টিউব লৈ যাই, টিউবত নমাই দিয়ে মোক ত। পাহ লাহে লাহে টিউব। আঁতৰালে তেনেকে কৰি কৰি শিকাই লাগিব মোক।
ভালেই, আমাৰ ইয়াতে, তেনেকুৱা চুইমিঙৰ একো নাই।
ত সিমিং কৰা নাই।
নাই, আমাৰ গুৱাহাটীত আছিলে মই এদিন এনেই। গৈ চাইছিলো এশ টকা লৈ পাৰ দে এশ টকা এতিয়া চাগে বাঢ়িল দাম দাম বোৰ চাগে কাৰাই মই আগতে গৈছিলো।
সুইমিং পুল।
উম তাজ সুমিং শিকাই।
আমাৰ ইয়াতে তোমাৰ, আমাৰ ইয়াত। দিলে, আঁহ- ওৱান ইয়াৰ'ৰ কাৰণে শিকায়।
অঁ, ভালেই দেখোন তেতিয়া হ'লে।
কিন্তু, পুল নহয়, এইটো পুখুৰীত শিকাই। হা, একদম- সেইফালে মাছ গৈ থাকে।
ঠিক আছে তেতিয়াহলে নেষ্কট টাইম ঠাণ্ডাৰ দিনত দেখিম আৰু কেনেকুৱা ষ্টাইল কৰা।
ঠাণ্ডা দিনত কৰিব লাগিব বাৰু ষ্টাইল নকৰিলে কেনেকে হব কোৱা।
উম, দিয়া তেতিয়াহলে
হব দিয়া ফোন কৰিম মই তোমাক, অকে বাই বাই
নে বাই